অ, সুধিছা। অ, ময়ো আছো বাৰু এনে বাকী চাহ-পানী খালে?
খালো দিয়া তুমি খালা?
উম, খালো খালো।
বাকী আছে দিয়া বাকী ভালে, তোমাৰ ঘৰত আছে ন সকলোৱে?
অ, ভালে ভালে।
অ, মই মানে আজি এটা মানে বিষয়ৰ ওপৰত মানে কথা পাতিব খুজিছিলো তুমি যদি একো ব্যস্ত নাই তেনেহ'লে কথা পাতি পাৰোনে?
হয় হয়, আছোঁ মানে ব্যস্ত নাই বাৰু ফ্ৰী আছোঁ।
অ, মইে আজি মই মানে প্ৰদূষণৰ ওপৰত অলপমান কথা পাতিব খুজিছিলো আৰু।
আচ্ছা আচ্ছা।
তুমি যিহেতু জানাই যে মানে বহুত প্ৰদূ্ষন হৈছে আৰু আমাৰ ইয়াত
হয়, হয়, হয়।
তুমি কি ভাবা কিয় কিহৰ কাৰণে হৈছে ইমান?
প্ৰদূৰ্ষণ আচলতে কি হৈছে, বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে আচলতে প্ৰদূষণৰ সৃষ্টি আমি মানুহবোৰে নিজেই কৰিছো আৰু প্ৰদূষণ আহ শেষত আমিয়ে যেনেকে ধৰা এতিয়া তুমি মই গম পাইছো যে বৰ্তমান আমাৰ ঠাইত বা আমাৰ অসমতে প্ৰদূষণ বহুত পৰিমামানে বাঢ়ি গৈছে। কিন্তু ইয়াৰ আচল দুখী ইয়াৰ আচল দুখী আমি মানুহবোৰে।
হয় হয়, তুমি একদম ঠিকেই কৈছা আৰু মানুহবোৰে চাবাচোন নিজৰ ঘৰৰ জাবৰ জোথৰ বোৰ মানে য'তে ত'তে পেলাই, মানে সেইবোৰ মানে য'তে ত'তি পলোৱাৰ ফলত মানে আমাৰ ধৰি লোৱা জীৱ জন্তু বোৰৰ বহুতো ক্ষতি হয়। কাৰণ তাতে প্লাষ্টিক থাকে বহুত কিবা কিবি লেতেৰা আৱৰ্জনা থাকে সেইবোৰ খাই পেলাই। বহুতো মানে জীৱ-জন্তু আমাৰ মৃত্যুমুখতো পৰিছে আৰু মানুহৰো বহুত বেমাৰ হৈছে, তাৰ লত, বিজাণু বিয়পে।
হ, বিজাণু বিয়পি তাৰ লগত। অ, তাৰ লগত ধৰা বিজাণু এটা বিয়পাৰ লগে লগে। তোমাৰ বেমাৰ হোৱাৰ লগে লগে তোমাৰ ঘৰে গোটেই ঘৰখনৰ বেমাৰ হৈ যায়।
হয় হয় সেইটো আৰু সেইবোৰ আমি যেতে মানে য'তে য'তে পেলাব নালাগে আৰু আমাৰ মানুহ বোৰে আমাক মানে বিপদত পেলাই আছে আমাৰ মানুহবোৰে আমাৰ সমাজখনে। আমাৰ মানে চাবাচোন আৰু গছবোৰ য'ত লাগে তাতে গছবোৰ কাটিয়ে থা আৰু য'ত নালাগে তাতে ৰাখি আছে গছবোৰ।
উম, উম, উম, একদম ঠিক কথা কৈছে। মানে আমি উ, আমি আমিই আমি উন্নতি উন্নয়নশীল কৰিছো আমাৰ আমাৰ অসম, অসম অসমখন কিন্তু উন্নয়নৰ নামত আমি আমাৰ কিছুমান বস্তুৰ দৰে ধ্বংস কৰি আছো। মই অ, মই বুজিছো যে উন্নয়ন, উন্নয়নৰ অতিকৈ প্ৰয়োজন হৈছে, কিন্তু উন্নয়ন এনেকুৱা আমাৰ উন্নয়নৰ প্ৰয়োজন নাই যি-য-যি উন্নয়নৰ ফলত নেকি, আমি আমাৰ সেউজীয়া অসমখন হেৰুৱাব লগা হয়, আৰু তাত তোমাৰ এটা ব্ৰিজ এখন বনোৱাৰ লগে লগে ঠিক আছে তাত তুমি দুদিনমান পিছত যেতিয়া ব্ৰিজখন হ'ব, তুমি তাত যাবা তোমাৰ গুটকাৰ পিক, মাদক দ্ৰব্যৰ বটল, সেইবোৰ দেখা পাবা।
হয়, সেইবোৰৰ কাৰণেতো আমাৰ মানে সমাজখন মানে, তল পৰি আছে আৰু সেইব
উম, উম, উম, হয়।
আৰু তেনেকেই আৰু। আৰু আমি ম মানে লাগতিয়াল বস্তুবোৰ আমি যেনেকে মানে আনিছো আৰু সেনেকে আমি মানে পেলাই য'তে ত'তে পেলাব নালাগে। ধৰি লোৱা প্লাষ্টিকৰে হওক মানে প্লাষ্টিকবোৰ আমি মানে য'তে য'তে পেলাও, তাৰ ফলতো মানে মাটিত পেলালেও বাৰু মাট পচি নাযায়। তাৰ ফলত মাটিবোৰো মানে মানে বিষাক্ত হৈ পৰ। আৰু পানীত পেলালে যদি আমি নদীত পেলাওঁ, ধৰি লোৱা প্লাষ্টিক এটা নদীত পেলালো তেন্তে নদীত থকা মানে জল মানে জলপ্ৰাণীবোৰৰো বহুত ক্ষতি হয়।
হুম হুম।
তাৰ ফলত বহুত টো মানে বেমাৰৰ সৃষ্টি হয়। আৰু মা কিছুমা কিছুমান মানে জীৱ মৃত্যু মুখতো পৰে।
হয় হয়। কাৰণ তুমি কোৱাৰ নিচিনাকৈ যে আমি তোমাৰ ধৰা খেতি পথাৰত আমি যদি প্লাষ্টিক পেলাওঁ তাৰপিছত তোমাৰ দদা মাটিত আমি প্লাষ্টিক পেলোৱা মানে খেতি বাৰত প্লাষ্টিক পেলোৱা, এইবোৰো কৰাৰ লগে লগে কি হয় মাটিটোৰ উৰ্বৰতা শক্তি নোহোৱা হয়। আচলতে তুমি সেই মাটিখিনিক মাটি বুলি কৈ লাভ নাই। তুমি সেই মাটিখিনিক বালি বুলি ক'লেও হ'ব। কাৰণ চোৱা তোমাৰ বালিত তুমি অকনমান পানী দি চাবা। বালিয়ে তোমাৰ পানীখিনি ধৰি ৰাখিব নোৱাৰে, হয়নে?
হয় হয়, ঠিকে কৈছা তুমি।
অ', ডাই ডাইৰেক্ট শুহি লয়। কিন্তু মাটিয়ে মাটিয়ে শুহি শুহি লয়। কিন্তু অকনমান সময় লয় শুহি কৰ শুহি ল'বৰ কাৰণে। কিন্তু কিন্তু তুমি যে তেতিয়া সেই তুমি যেতিয়া মাটিডৰাত খেতি-খেতি-খেতিটো বাঢ়াৰ কাৰণে তুমি যেতিয়া কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিবা, প্লাছ টিক পেলাবা, তেতিয়া সেইখিনি মাটি আৰু মাটি হৈ নাথাকে, সেইখিনি বালি হৈ যায়।
অ', তুমি ঠিকে কৈছা। আৰু চাবা মানে খেতি কৰা মান মানে গাঁৱৰতো বাদ দিয়া। আমাৰ-আমাৰ চহৰতে যেনেকে খেতি কৰিলে মানুহে মানে যাই পেলাই মানে কীটনাশক দ্ৰব্য কিবা-কিবি সাৰ মানে কিনি আনি পেলাই দিয়ে। সেইবোৰ দিয়াতকৈ আমি ঘৰতে নিজে মানে পচা মানে চব্জিৰ বাকলিয়ে হওক বা কিবাই হওক। সেইবোৰ পচাই আমি নিজে ঘৰতে সাৰ প্ৰস্তুত কৰিব পাৰো, হয়নে? সেইবোৰ সাৰেহে সাৰ দিলেহে আমি মানে আমাৰ পাচলিও মানে হ'ব। আৰু আমাৰ মানে একো মানে বিপদো নহয়। আৰু সেইবোৰ দোকানৰ পৰা কিনি অনা কীটনাশক দ্ৰইব ব্য দিলে আমাৰ মাটিৰো মানে বিষাক্ত হৈ যাব মাটিবোৰ।
হয় হয়। তুমি কোৱা ধৰণে পদক্ষেপ যদি ল'ব পাৰো তেনেহ'লে আমাৰ মাটি প্ৰদূষণৰ পৰা আমি বহু ধৰণে অহ বাছি থাকিব পাৰিম। তাৰ উপৰি ধৰা এতিয়া পানী প্ৰদূৰষণ পানী প্ৰদূষণতো আমি-আমি বহুত পৰিমাণে দোষী। কাৰণ চোৱা আমি জাবৰ-জোথত ক'ত পেলাব লাগে আমি ভালদৰে জানো। কিন্তু তাৰোপৰি আমি ক'ত পেলাই আছো। নলা-নৰ্দমাত পেলাই আমি বানপানী সৃষ্টি কৰিছো। পিছত-পিছত বানপানীত বানপানীৰ পৰিস্থিতিৰ মুখামুখি কোনে হ'ব লগা হৈছে?
মানুহ মানুহে হ'ব, আমিয়ে হ'ব লগা হৈছে। আৰু মানে চাবা নদী প্ৰদূষণত মানে কল-কাৰখানাৰ পৰা ওলোৱা পানীবোৰ যে লেতেৰা পানীবোৰ মানে
উম।
বোৰ দ্ৰব্যবোৰ সেইবোৰতো পানীতে পৰি আছে ন। আৰু তাৰ পৰা মানুহে পানী ব্যৱহাৰ কৰি নদীৰ পৰাই আৰু কিমান তাৰ পৰা বেমাৰ বিয়পিব পাৰি তুমি ভাবাচোন।
হয় হয়। তাৰ পৰা বেমাৰ এটা বিয়পাৰ লগে লগে তোমাৰ আহিব লগীয়া প্ৰজন্মৰ বহুখিনি বিপদত হয়তো পৰিবলগীয়া হৈ যায়। আৰু গতিকে অ', গতিকে আমি যদি এতিয়াৰ পৰাই সজাগ হ'ব পাৰো তেনেহ'লে আমাৰ লগতে আমাৰ আহিবলগীয়া প্ৰজন্মই হয়তো এটা সুখময় জীৱন কটাব পাৰিব।
হয় হয়। তুমি ঠিকে কৈছা। এতিয়াৰ পৰা আমি যদি মানে আমি যদি ভাল পদক্ষেপ গ্ৰহণ কৰো তেতিয়াহ'লে আমাৰ সমাজখনো সুস্থ হ'ব আৰু আমি মানুহবোৰো সুস্থ থাকিম। হয়, পৰিৱেশ থাকিব।
হয়। আৰু তোমাৰ আজিকালি গুৱাহাটী মহানগৰত দেখিবলৈ পাই যে, তোমাৰ যে গ্ৰীণ বাছবোৰ আছে যে। সেইটো এটা শব্দ প্ৰদূ্ষণৰ এতিয়া মেইন গুৰি ধৰোতা বুলি যদি ক'ব যাওঁ গ্ৰীণ বাছবোৰ, গ্ৰীণ বাছবোৰ এনেকে তোমাৰ গোটেইখিনি জাগা মানে মানে কভাৰ কৰি লয়, তোমাৰ পিছৰ মানুহ বিলাকে হৰ্ণ নবজালেও নহয়।
অ', নো মানে চাইত নিদিয়ে আৰু।
অ', সিহঁতকে লাগে, সিহঁতকে লাগে তাৰপিছত এনেকুৱা ধৰণৰ কাৰণে তোমাৰ শব্দ প্ৰদূষনৰ সৃষ্টি হৈছে।
দূষন হৈছে, আৰু চাবা মটৰ আমাৰ যোনবিলাক আমি পেট্ৰল ডিজেলৰ গাড়ী তাৰ পৰা যিবিলাক ধোঁৱা ওলাই, তাৰ ফলত চাবাচোন মানুহৰ চকু বেমাৰ হয়। চাহ নি শ্বাস-প্ৰশ্বাসত মানে কঠিন মানে মানে এটা মানে হেৰি আহে আৰু, শ্বাস-প্ৰশ্বাস লব নোৱাৰে তাৰ ফলত বহুতো মানুহ বেমাৰ হৈছে। আৰু শব্দ চাবাচোন মানে তুমি বাহিৰলৈ ওলাই যাবা গাড়ীত, কেনেকুৱা শব্দ মূৰৰ বিষ হৈ যায় তাতে মানে। ধুলি বালি কিমান উৰি থাকে, কিমান প্ৰদূষন হয়। সেয়েহে আমি যিমান পাৰো মানে, পেট্ৰল ডিজেল গাড়ীবোৰ মানে চল আৰু চাবাচোন আমি মানে আমি যদি মানে কৰবাত যাব লগা হয়, তেনেহলে আজিৰ দিনত মানুহে অকণমান ঠাই যাব লগা হ'লেও মানে গাড়ীখন লৈ যায়, তাৰ পৰিৱৰ্তে আমি যদি খোজকাঢ়ি যাওঁ তেনেহলে আমাৰ মানে, শৰীৰো ভাল থাকিব আৰু আমাৰ প্ৰদূষণো নহ'ব, কাৰণ আগৰ দিনত চাবা তুমি আগৰ দিনত মানুহৰ গাড়ী নাছিল। সিহঁতে মানে যতে যাব লগা হয় খোজকাঢ়ি যাব লগা আছিল, তেতিয়া মানুহ বোৰৰ বেমাৰো নাছিল। আৰু এনেকুৱা মানে প্ৰদূষণো হোৱা নাছিল আগতে। এতিয়াহে মানে আমাৰ বহুত প্ৰদূষণ হ'ব ধৰিছে, এতিয়া বৰ্তমান।
অ'। আৰু তোমাৰ, আমাৰ অসমত যেতিয়া তোমাৰ জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল
হয়।
তেতিয়া মানে তোমাৰ বেলতলা পাৰ হৈ তোমাৰ জয়ানগৰ পিনে যোৱা ৰাস্তাটো পাই হা।
হয়।
ত' সেইখিনি মানে কি কৰি দিছিলে সেইখিনি মানে বহুত চাফা কৰি দিছিলে, কিন্তু সেইখিনি তোমাৰ জি এম চি চিৰ মানে জাবৰ-জোঁথৰ পেলোৱা ঠাই হয় অৰিজিনেলি। আৰু অৰিজিনেলি সেইটো এটা মেইন ৰোড হয়, আৰু মেইন ৰোডত য'ত নেকি সেই ৰোডটোৰে মানুহে আচলতে ফুট ফুটপাতেৰে মানুহ খোজ কঢ়িব লাগে, উম কিন্তু তাত চৰকাৰে কি কৰিছে তাত তাত চৰকাৰে জি এম চি তাতে মানে জাবৰ পেলাবলৈ এলাও কৰি দিছে, কিন্তু এতিয়া মানে প্ৰচাৰ চলি আছিল, মানে প্ৰস্তুতি চলাই আছিল যে জাপানত জাপানৰ প্ৰধানমন্ত্ৰী অসমত আহিব, তেতিয়া কিন্তু সেইখিনি বহুত চাফা কৰি দিছিল।
অ', তেতিয়া মানে আৰু নহ'লেও মানে নক'ব নহয়, ই আমাৰ চৰকাৰখন কেনেকুৱা মানে ক'ব আৰু তেতিয়া এনেকে।
সেইটোৱে মানে, আমি মানে কামবোৰ মানে বেলেগক দেখাবলৈ কৰাৰ নিচিনা হৈছে।
হয়, সেনেকুৱাই হৈছে আৰু।
যিটো এটা মেইন ৰ'ড হয়, যিটো এটা ফুটপাত হয়। ইফালে মানুহ খোজকাঢ়িব লাগে সিফালে তুমি আনকি গাড়ী লৈ যাব নোৱাৰিবা, এনেকুৱা তোমাৰ মানে জাবৰবিলাক পেলাই থৈ দিয়ে।
এইটোৱে ঠিকে কৈছা তুমি। আৰু চোৱা এতিয়া যদি আমি প্ৰদূষণটো ৰোধ কৰিব লগা হয়, তেনেহলে আমি কিছুমান পদক্ষেপ আমি লব লাগিব, যেনেকে আমি প্লাষ্টিকৰ বেগৰ পৰিৱৰ্তে, আমি মানে কাপোৰৰ মোনা ব্যৱহাৰ কৰিব লাগিব। য'তে ত'তে জাবৰ জোথৰ পেলোৱাৰ পৰিৱৰ্তে আমি ঘৰতে বা আমাৰ ঘৰৰ পিছফালে গাঁত খান্দি তাতে পেলাব লাগিব। আৰু আমি মানে যিমান পাৰো আমি গছপুলি ৰুব লাগে আমি দিনত এডাল হ'লেও গছ পুলি ৰু এজোপা হ'লেও গছ পুলি ৰুবই লাগে। কাৰণ সেইজোপা গছ পুলি যিমানে মানে আমাৰ ডাঙৰ হ'ব তেতিয়া সেনে সিমানে আমি অক্সিজেন লাভ কৰিম, তেতিয়া মানে আমাৰ শৰীৰো ভাল লাগিব আৰু আমাৰ। অ' মানে নতুন প্ৰজন্মবোৰৰ মানে ভাল হ'ব আৰু সিহ'তলে। আৰু তোমাক আৰু চোৱা হেৰি কি বুলি কয় এইটো আমাৰ আমি যে আমি পানী প্লাষ্টিকৰ বতলত যে পানী খাওঁ, তাতে লিখ তাকে ন যে এবাৰ ইউজ কৰাৰ পিছত আৰু মানে দুবাৰ ইউজ কৰিব নালাগে। কিন্তু মানুহবোৰে চাবা সেই প্লাষ্টিকৰ বটলটোৱে কিমান বাৰ ইউজ কৰে তাৰ ফলতো মানুহৰ বহুতো বেমাৰ হৈছে। মানুহৰ যি বেমাৰ হয় তাৰ ফলতে মানুহৰ বেমাৰ হয়। চ' সেইবোৰ মানে আমি বাদ দিব লাগিব আৰু। কিমান মানে পদক্ষেপ আমি গ্ৰহণ কৰিব লাগিব।
আচ্ছা, আচ্ছা। এতিয়া কি ক'বা, আজিকালি তোমাৰ আমি বৰ্তমান প্ৰজন্ম আমি কি হৈ গৈছো, আমি মানে জানি শুনি অবুজ। আমি বহুতখিনি আমি জানো চব জানো আমি কিন্তু আমি অবুজ মানে। অ' তোমাৰ এইটো কি বুলি কয় মই কি বুলি কয় তোমাৰ এতিয়া অ' এ তোমাৰ আজিকালি তুমি চাগে এটা কোৱাত এটা দেখ দেখিব পাইছা যে আহ তোমাৰ আমি ইডুকেটেড পাৰ্চন বিলাকে ইডুকেটেড মানে যিবিলাক তোমাৰ পাৰ্চন আছে তেওঁলোকে জাবৰি বিলাক পেলই আৰু আন এডেটেড পাৰ্চন বিলাকে উঠাই।
হয় তুমি ঠিক কৈছা সেইটো। অ' পাইছো। সেইটো মানে কি আমাৰ নিজৰ ভুল আমি জানি বুজিও মানে সেইটো নকৰো।
হয়, হয়।
উম।
কি ক'বা আৰু উপ উপায় নাই। বাৰু আজিলে এৰিছো তোমাৰ লগত কথা পাতি বহুখিনি ভাল লাগিল বহুখিনি শিকিলো ধন্যবাদ।
ৰাখিছোঁ দিয়া।
দিয়া।